হেল্ল'
ঐ কি কৰিছা?
আছো, তুমি কি কৰিছা?
মই এনে তোমাৰ টিভিটো চাই আছো ৰ'বা।
হয় নেকি?
উম তোমাৰ এই নিউজ চাই আছো। তোমাৰ এই বন্যপ্ৰাণীৰ ওপৰত।
অ'। কি দেখুৱাইছে বাৰু বন্যপ্ৰাণীৰ ওপৰত?
এ ইহঁতক তোমাৰ মাৰা কিবা কিবি এইবিলাকে আৰু। চোৱাচোন বন্যপ্ৰাণী আমাৰ প্ৰকৃতিৰ এক অমূল্য সম্পদ হয় নে? তোমাৰ সিহঁত অবিহনেতো আমাৰ পৰিৱেশৰ একো ভাৰসাম্য ৰখাটো মানে একদম অসম্ভৱেই হয়।
উম। কিন্তু বৰ দুখৰ বিষয় যে মানুহৰ লোভ অবৈধ চিকাৰ। বনাঞ্চল ধ্বংস। আৰু দুখনৰ ফলত বহুতো বন্যপ্ৰাণীয়ে আজিৰ দিনত বিলুপ্তিৰ পথত আগবাঢ়িছে জানা। নে?
অ' একদম ঠিক কথা কৈছা অ'। তোমাৰ এই গড়, বাঘ, হাতী, শগুন, কাছ ডলফিন আদি বহু প্ৰজাতিৰ জীৱ আজিও নানা বিপদৰ সন্মুখীন হৈ আছে। আছে। তোমাৰ যদি আমি যদি এতিয়াই যদি এইবোৰক লৈ যদি সজাগ নহও নাই, তোমাৰ ভৱিষ্যত প্ৰজন্মই এইবোৰ জীৱৰ তোমাৰ অকল কিতাপতহে দেখিব পাব। তোমাৰ ইভাগে তোমাৰ নাপাবই সিহঁতক দেখি।
তাকেই। যেনেকে ডাইনছৰ বিলুপ্ত হৈ গ'ল। তেনেকে এইয়া গড় বাঘ, হাতী এইবোৰো বিলুপ্ত হৈ যাব। মাজতে যে কিমান গড় হ ত্যা হৈছিল, মোৰ মানে নিউজ দেখিলেই বেয়া লাগে। তাকেতো বহুত বেয়া লাগে কিন্তু, এতিয়া বাৰু সেই গড় হত্যাটো কমিছে। খালি এতিয়া তোমাৰ কি জানা। বনাঞ্চল খালি। এতিয়া তোমাৰ মানে কি বনাঞ্চল কাটি পেলোৱাতোৱে আটাইতকৈ ডাঙৰ সমস্যা কিন্তু। বন নাথাকিলে বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হয়। খাদ্যৰ অভাৱ হয়। আৰু সিহঁতে মানুহৰ বসতিলৈ ওলাই আহে। সেইকাৰণে আমাৰ এই সাত গাওঁ ফালে। হাতী বিলাকে যে আৰ্মি কেম্পৰ ফালৰ পৰা ওলাইহে চিনি পোৱা চাগে তুমি? আৰ্মি কেম্পেদি ওলাই আহে। নিউজত ওলাই আহ মানে খাদ্যৰ অভাৱত সিহঁতে ওলাই আহে। মানুহৰ মানে এ মানে স্থানলৈ। ওলাই আহি সিহঁতে খাবলৈ কাৰণে বজাৰত সোমাই যায়। বজাৰত সোমাই পেলাই বজাৰৰ- গোটেইবিলাক বস্তু দোকানে পোহৰে যি যি থাকে মানুহ মানে আঁতৰা কিন্তু মানুহক একো ক্ষতি নকৰে সিহঁতে দেই, সিহঁতে অকল খাদ্যৰ অভাৱতে ওলাই আহে।
অ একদম ঠিক কৈছা। তাৰ পিছত আৰু তোমাৰ মানুহ আৰু তোমাৰ বন্য বন্যপ্ৰাণীৰ মাজত সংঘাতৰ সৃষ্টি হয়।
হ'ম।
তোমাৰ বহু সময়ত তোমাৰ বহুত সময়তো তোমাৰ মানুহক ক্ষতিও কৰে। আৰু তোমাৰ তোমাৰ ইপিনে বহু নিৰ্দোষ তোমাৰ জন্তুৰো মৃত্যু হয়। তোমাৰ এই যে তুমি যে এইমাত্ৰ কলা এই বজাৰত সোমাই যায় হাতী খাবলৈ আহে কিন্তু মানুহ বোৰে সেইবিলাক বুজি নাপায়।
উম।
আক্ৰমণ কৰিব অহা বুলিকে সিহঁতক তোমালোকৰ খেদি দিয়ে, মাৰপিট কৰে। এইবিলাক আচলতে কৰিব নালাগে।
আমাৰ ঘৰৰ পিছফালে এঘৰৰ মানুহৰ মাটি আছে আৰু, তেওঁলোকে ঘৰ বনোৱা নাই। তাহাঁতে মানে কলগছৰ খেতি কৰিছে। কেনেকে মানে হাতীবোৰে কেনেকে গম পাইছে নাজানো। হয়তো গোন্ধ পাইছে নেকি কৰ পাহাৰৰ পৰা তোমাৰ জোৰা বাটৰ মানে সেই পাহাৰৰ পৰা সাতগাও আৰ্মি কেম্পেদি আহি পেলাই আমাৰ ঘৰৰ পিছফালে আহ পাইছে জানানে তিনিটা হাতীৰ পৰিয়াল। আহি পেলাই গোটেই তোমাৰ যিমান কলগছ আছিলে কমেও কিমান কম আশী নব্বৈডাল মান কলগছৰ খেতি কৰিছিলে মানুহজনে। গোটেই খাই পেলাই মানে তোমাৰ খাইছে অল হাগিও থৈ গৈছে।
এৰাম
ভয়ে লাগে ৱাল ভাঙি পেলাই সোমাই আহিছে।
তাকে।
তোমাৰ চবাচোন অবৈধ চিকাৰো এক ভয়ংকৰ সমস্যা
অ
কিছুমান মানুহে টকাৰ লোভত হাতীৰ দাত গড়ৰ সৰ্গ বাঘৰ ছাল বা আন অগ্ৰ আন অংগ মানে বিক্ৰী কৰিবলৈ নিৰ্মম ভাৱে প্ৰাণী হত্যা কৰে কিন্তু
অলপো বেয়া নালাগে ন সিহঁতৰ এইবোৰ কৰিবলৈ ইমান লোভি থাকে পইচাৰ কাৰণে। এইটো কেৱল তোমাৰ আইন ভংগ কৰাই নহয়। মানৱতাৰ বিৰুদ্ধেও এক ডাঙৰ অপৰাধ। এনে লোকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ প্ৰয়োগ হ'ব লাগে।
তাকে চৰকাৰে বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আৰু মানে তোমাৰ সংৰক্ষিত বনাঞ্চল স্থাপন কৰিছে। এই পদক্ষেপবোৰ অত্যন্ত প্ৰয়োজনীয়।
অ ঠিক কথা কৈছা। কিন্তু তোমাৰ কেৱল চৰকাৰৰ ওপৰত দায়িত্ব এৰি দিলে নহব নহয়। প্ৰতিজন নাগৰিকেও তোমাৰ বন্যপ্ৰাণী সংৰক্ষণত অংশগ্ৰহণ কৰিব লাগিব।
উম তাকে মানে তোমাৰ বিদ্যালয়। বা মহাবিদ্য়ালয়তটো এই বিষয়ে মানে সজাগতা বৃদ্ধি কৰিব লাগে যেন মানে মোৰ লাগে আৰু দেই। আৰু সৰুৰে পৰা ছাত্ৰ ছাত্ৰীক প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি মৰম শিকাব লাগে। এতিয়া বন্যপ্ৰাণীতো বাদে দিয়া না। এ আমাৰ যে মানে কুকুৰবোৰ যে থাকে ৰাস্তাত। তুমি চাবাচোন কিছুমান। সৰু পোৱালি এনেকে লাঠি লৈ কুকুৰবিলাকক এনে এনে মাৰি থাকে। সেই শিক্ষাটো কিয় ঘৰৰ মানুহে নিদিয়ে যে নাপায়। কুকুৰ মেকুৰীক এনেকে নামাৰিবি এইবোৰতো ক'ব গ'লে। বন্যপ্ৰাণী নহ'ব পাৰে কিন্তু প্ৰাণীটো হয়। নিজৰ জাগাত থকা প্ৰাণী খিনিকে যদি মৰম নকৰে মানুহে আৰু বন্যপ্ৰাণীৰ কিনো শিক্ষা তোমাক দিব ল'ৰা ছোৱালী বিলাকক। শিক্ষা দিব লাগে মোৰ মতে।
আৰু তোমাৰ লগতে এইটো বন মহোৎসৱ গছ পুলি ৰোপন সচেতনতামূলক সভা ৰেলী আৰু প্ৰদৰ্শনীৰ জৰিয়তেও জনসাধাৰণক সচেতন কৰিব লাগে।
আৰু চোৱা না অসমৰ কথা কলে আমাৰ ৰাজ্য বন্যপ্ৰাণীৰ বাবে বিখ্যাত। এশিঙীয়া গড়ৰ বাবে আমাৰ অসমীয়া মানে অসমখন কিমান বিখ্যাত। অসম মানে হৈছে এহিঙিয়া গঁড় এছিয়ান হাতী লগতে বনৰীয়া মহ' হোলক গিবন সোণালী ল লংগুৰ এইবোৰ বিশ্ববিখ্যাত ন। ন আৰু আছে তোমাৰ তেনেকে।
অ বহুত আছে তেনেকে তোমাৰ সেয়েহে তোমাৰ এই মূল্যবান সম্পদ ৰক্ষা কৰাটো আমাৰ একদম মানে গৌৰৱৰ বিষয়। হয়। যদি আমি নিজৰ সম্পদক যদি সুৰক্ষা দিব নোৱাৰো নে তেন্তে সেয়া বৰ লাজৰ কথা হ'ব গম পাইছা নে। নিজৰে মানে বেয়া লাগিব যদি আমি নিজৰ। সম্পদকে যদি এনেকে সুৰক্ষা দিব নোৱাৰো।
তাকে বন্যপ্ৰাণী সংৰক্ষনে পৰ্যটন উদ্যোগকো শক্তিশালী কৰি তোলে। আৰু মানে বহু বিদেশী আৰু দেশীয় পৰ্যটক বন্য প্ৰাণী চাবলৈ আহে ন। যাৰ ফলত স্থানীয় লোকৰ উপাৰ্জনৰ সুযোগো বৃদ্ধি পায়। সেইকাৰণে বন্য বন্যপ্ৰাণী সংৰক্ষণ কৰিলে কিমান মানে এটা লাভ বুলিয়ে ক'ব পাৰি দিয়া চোন। মানুহৰ এটা ইনকামো হয় উম।।
তোমাৰ এই বন্যপ্ৰাণীৰ তোমাৰ কেৱল প্ৰকৃতি নহয়তো সংৰক্ষনে তোমাৰ প্ৰকৃতি ন। নহয় তোমাৰ অৰ্থনীতিও তোমাৰ উন্নতি সাধন কৰে।
সেইটোৱেতো। জলবায়ু পৰিৱৰ্তনৰ বাবেও বহু জীৱ বিপদত পৰিছে। তাপমাত্ৰা বৃদ্ধি বানপানী খৰাং আৰু বনজুৱে সিহঁতৰ জীৱন বিপন্ন কৰিছে। ইমান দুখ লাগে চাবাচোন এই এমেজন তোমাৰ জংঘলখন যেতিয়া উ জ্বলি গৈছিলে ইছ ৰাম মানে টিভি নিউজত মানে দেখি পেলাই দুখ লাগি গৈছিলে জীৱ জন্তু বোৰৰ সেয়া দেখা পায়।
তাকে আৰু তোমাৰ এই আমাৰ কাজিৰঙা খনত গোটেই বানপানী হৈ যায়। ক'ত ক'ত যে জীৱ জন্তুবলাক ক'ত তোমাৰ লাষ্টত তোমাৰ ৰাস্তাৰ ইপাৰে তোমাৰ উঠি আহে সিহঁতে। গড়বিলাকে ওলাই ওলাই আহে। ইমান বেয়া।
এনেকুৱা লাগে যদি আমাৰ কিবা পাৱাৰ থাকিল হয় আমি গৈ পেলাই বচাই লৈ আনিলো হয়।
তাকেতো।
ভগৱানে আমাৰ সেইখিনি ক্ষমতাও দিয়া নাই।
তাকে। আৰু তোমাৰ হেল্ল'।
হয় কোৱা।
অ বোলো আৰু তোমাৰ এ পৰিৱেশ এই প্ৰদূষণ তোমাৰ একদম কমাব লাগিব প্লাষ্টিকৰ ব্যৱহাৰ একদম কমাব লাগিব আৰু যিমান পাৰি তোমাৰ গছ পুলি ৰুব লাগিব। সেইটো কৰা তোমাৰ একদম প্ৰয়োজনীয় গম পাইছানে যিমানে এইবিলাক আমি হ্ৰাস কৰিম সিমানে আমাৰ বন্যপ্ৰাণীৰ তোমাৰ আমাৰ জলবায়ু ভাল হ'ব পৰিৱৰ্তন হ'ব
আমি যে ন কেতিয়াও বন্যপ্ৰাণীক আমোদ প্ৰমোদৰ বস্তু বুলি ভাবিব নালাগে জানা সিহঁতৰোতো পৃথিৱীত জীয়াই থকাৰ সমান অধিকাৰ আছে আমাৰ যেনেকুৱা আছে এতিয়া মাজতে মই কাজিৰঙাত ফুৰিবলৈ যাওঁতে উম তাতে মানে তাতে মানে আমাক এজন হেৰিয়ে কৈছিলে আৰু এ যিজন আমাৰ এইটো কি বুলি কয় জীপ চাফাৰীত যিজনে আমাক লৈ গৈছিলে আৰু তেখেতে কৈছিলে যে ইয়াৰে কিছুমান লোকেল মানুহে কাজিৰঙাৰ মানে অ বনৰীয়া হাঁহবোৰ মাৰি খায় যাৰ কাৰণে মানে সেইটোতো এটা বেয়া কথা ন নিজৰ পেটৰ বা লোভৰ কাৰ তণে এটা বনৰীয়া বস্তু এটাত মানে, তাক কিয় জীয়াই থাকিব লাগে তোক খাবলে মন আছে তই এ দোকান বজাৰৰ পৰা কিনি খা তই সেই বনৰীয়াটোনো কিয় খাব লাগে। হয় নাই সেই এইটোতো তোমাৰ বন্যপ্ৰাণী তোমাৰ মানে এক প্ৰকাৰৰ ক্ৰাইমে হয় ন ক্ৰাইম বনৰীয়া যিবোৰ তোমাৰ এ মানে অৰণ্যত আছে ধৰা তাহাঁতক এইটো কাম কৰিব নালাগে এনেকে মাৰিব নালাগে। কিন্তু মানুহৰ কাৰণ তুমি কি কবা আৰু।
তাকেতো। আৰু তোমাৰ চাবাহা সকলো জীৱই তোমাৰ প্ৰকৃতিৰ একো একোটা গুৰুত্বপূৰ্ণ অংশ। এটা প্ৰযুক্তি চৰি এটা যদি তোমাৰ হেৰি প্ৰজাতি যদি তোমাৰ বিল লুপ্ত হয় তেনেহলে তোমাৰ কেনেকুৱা তোমাৰ গোটেই পৰিৱেশ ভাৰসাম্য তোমাৰ বিঘ্নতি হৈ যাব। তোমাৰ চাবা আজিকালি তোমাৰ এই দেওহা এইবোৰ তোমাৰ দেখিয়ে নাপায়। খৰালি এইবোৰ আজিকালি ল ল'ৰা ছোৱালী এইবিলাক নাজানেই কি হয়।
ল'ৰা ছোৱালী বাদ দিয়া না ময়ে নাজানো ভালকে। এটা কাম কৰো দিয়া
কোৱা
আমি কেতিয়াও অবৈধ চিকাৰক সমৰ্থন নকৰো হা। বনাঞ্চল ধ্বংস নকৰো। আৰু বন্যপ্ৰাণী সংৰক্ষনৰৰ বাবে সদায় আমি সচেতন থাকিম। আমি অ আমি মানে এটা কাম কৰিব পাৰো। এটা বেনাৰ বনাই পেলাই আমি এনেই আৰু তোমাৰ এটা ৰেলী টাইপ কৰিব পাৰো নিউজত যদি উঠে হয় নাই নিউজত যদি উঠে সেইখিনি তেতিয়াহ'লে ধৰা চৰকাৰেও দেখিব নিউজটোতো চৰকাৰেও চায়।
আমি নিজে, নিজে সচেতনতো হমেই লগতে আনকো সচেতন কৰিম তেতিয়াহে আমাৰ বন্যপ্ৰাণী আৰু বনাঞ্চল আৰু প্ৰকৃতি সুৰক্ষিত থাকিব।
তাকেতো।
দিয়া পিছে, ভাল লাগিল ৰাখিছো এতিয়া।
ঠিক আছে দিয়া হ'ব দিয়া বাই, বাই।